হেল্ল' হল্ল' হেল্ল'
হেল্ল'
অ অ শুনিছেনে হেল্ল' শুনিছেনে
অ এতিয়া শুনিছো অ
অ হেৰি কি কৰি আছে
অ এয়া কিবা এটা কৰিবলৈ লৈছো ৰ'বা ভাজি এখন বনাবলৈ লৈছো ভাত মানে হেৰি অ পচলা ভাজি পচলা ধেই দিন খোৱাই নাই এবছৰমান হ'ল নেকি চাগে এবছৰ মানৰ মূৰত তাকো আজি কাটিবলৈ লৈছো পচলা খিনি হেৰি কৰিব লাগে কল গছৰ সেই কোমল অংশটো কল কলগছ ডাল এই কল কলগছৰ পুলি যে পুলি পুলি এটা কাটি কাতি আনিব লাগে পুলিটো পুলিটো কাটি পেলাই ওপৰৰ খিনি এৰুৱাই পেলাই কোমল অংশটো ল'ব লাগে আৱ
অ
হেৰি মিহি মিহিকে কুটিব লাগে মিহি কে নুকুটিলেও ডাঙৰ হলো হেই পিছত মানে এয়া গ্লাছত আদি মাৰি দিব লাগে গিলাছটোদি মাই ল লা মানে অকন খুব মিহি হৈ যায়গে যে তে ভাল আৰু ভাজিবলৈ এনেই দাঁতত লাগে কিবাহত লাগে সেইকাৰণে মিহি কৰিব লাগে। তাৰপিছতে অলপ হেৰি নিমখ হালধি সানি পেলাই থৈ দিব পাৰা তেতিয়া ক'লা নপৰে আৱ নহ'লে অলপ দেৰি দেৰি হ'লে কোলা পৰি যায় মানে বহুত আইৰন থাকে যে বস্তু চৌধয ফুট উম হেৰি থাকে এইটো পট পটাছিয়াম থাকে। পটাছিয়াম থাকে কাৰণে উম আইৰণ থাকে এইবিলাক ক'লা হৈ যায় বস্তুটো তাৰপিছতে ই পচলাখিনি মানে উম সানি কেনে কাটি পেলাই দিয়া তাৰপাছত নহৰু আদা জিৰা তুমি যি মছলা দিয়া চব মিক্সিত বটি লৈ পেলাই জলকীয়াও তুমি দিয়া উ কিবা যিমান পৰিমাণৰ খোৱা সিমান পৰিমাণৰ জলকীয়া এটা দিয়া তাৰপিছতে হেৰি জলকীয়াখিনি কি মছলাখিনি প্ৰথমে নিদি দিলেও হয় তেলতে ভাজি দিয়া পিয়াজ এটাও দিবা কে দিব পৰা তেজপাত দিব পৰা তোমাৰ যি ইচ্ছা গৰম মছলা দিব পাৰা
আহঁ অঁ
সেই সেই তেনেকে তেল হেৰি তেলত ভাজিবা মছলাখিনি মছলাখিনি ভাজাৰ পিছত হেৰি কৰিবা পচলাখিনি তেতি আলু আলুও দিব পাৰা তুমি তালতে আলু দিওঁ বুলি ক'লে। আলু এটা বা দুটা টা দি দিবা খাবলৈ ভাল লাগিব আৰু তেতিয়া সেই তাৰপিছতেই অলপ সময় ঢাকোন মাৰি সিজাবা সিজাই পেলাই অকমান পানী অকমান দিওঁ বুলি কলে দিবৰ পৰা নিদিলেও কথা নাই। হে স কি কৰি ভাবছো অকমান খাৰ দি দিব পাৰ খাৰ দিলে মিঠা মিঠা লাগে খাই। কিছুমানে মই নিদো উম পচলা গুণাগুণটো নাইকিয়া হৈ যাব বুলি কিন্তু উ কিছুমানে দিয়ে খায়, খাৰক কণ দিলে মিঠা মিঠা লাগে আৰু তাৰপিছত সেই সেই সেও বনাব পাৰি ইয়াত দালি দালি দিও বনাব পাৰি। দালিও তেনেকে দালি কেইটামান ধুই ল'ব লাগে মচুৰ দালি কেইটামান ধুই পেলাই। হেৰি তেলত সে মছলা ভাজি লৈ দালি খিনিয়ে পচলা খিনিয়ে ভাজি তাৰপিছত অলপ সময় সিজাব লাগে আৰু দালি হ'লে অলপ সময় বেছিকে সিজাব লাগে মানে দালিটো সিজিবলৈ সময় লাগে আ তাৰ লগত এটা আলো চাউল উ ডি দিব পাৰা।
উম। পচলা আচাৰ অ কওকচোন
অ আচাৰ মই বনাই পোৱা নাই আচাৰৰ কথা নাজানো। কিন্তু এনেই পচলা ভাজি বা পচলা ডালি দি খাই পাইছো। অ বনাই পাইছো আগতে এইবাৰ ন নহয় আৰু উম যোৱাবাৰো বনাইছিলোঁ এইবাৰো বনাইছোঁ। খ খোৱা ভাল খাব লাগে পচলাটো খুব ঠাণ্ডা যে এই গৰম দিনত মানে পচলা খুব খাব লাগে। এসপ্তাহ ভিতৰত এদিন খালেও হয়, আমাৰতো সপ্তাহ নালাগে এতিয়া বছৰ হেৰি হৈছে গৈ সেনেকুৱা
আমাৰো সেয়া মানে হেৰি আমাৰ মানে এই মায়ে বনাম বুলি ভাবি আছে। কব লাগিব।
এই কলপুলি এটা কিনি আনিব অ কিনি আনিব নালাগে গ গোচৰতে হেৰি আছে যদি উম বেছি বেচেও আজিকালি বজাৰত।
উম
উম, ওচৰতে কলগছ আছে যদি তেনেকে পুলি এটা লৈ আহিব পাৰে। পুলি এটা
ওচৰত ইমান কলগছ নাই আমাৰ। কিনিয়ে আনিব লাগিব। ওচৰত ইমান কিনিয়ে আনিব লাগিব।
অ অ অ কিনি আনিবা উম কিনি আনি পেলাই সেই ওপৰৰ বাকলিটো অকণ গুচাই দিব।
উম।
গুচাই দিয়া পিছ এই মিহি মিহিকে কাটিবা।
উম।
মিহি হ'লে বেছি ভাল আৰু। উম, পচলাটো খোৱা ভাল বহুত কাম উম বহুত মানে ঠাণ্ডা হয়। থাকে গাটো। গাটো বোলো বহুত ঠাণ্ডা হৈ থাকে।
অঁ অঁ, শুনিছেনে? অঁ শুনিছোঁ।
অ' অ' শুনিছো, শুনিছো। এতিয়া কি কৰি আছা তুমি?
এতিয়া মই কাপোৰ কাপোৰ জাপি আছিলোঁ।
হা।
আপুনি আপুনি আগফাললে যে যাওক চোন অলপ নেটৱৰ্ক টোৰ কাৰণে প্ৰবলেম হৈছে।
অ'।
হেল্ল শুনিছা নে?
অ' অ' সময় শুনা নাই আৰু বা এই পিনে কল মাৰি আছে কলৰ শব্দ হৈ আছে। হম।
অ' স সেইটো কাৰণে কৈছো আগফালে য আগফালে যাওচোন। আগফালে যাওকচোন বোলো।
অ'। হেল্ল'।
অ'। শুনিছানে এতিয়া? অ' শুনিছো শুনি আছো আপুনি আগফালৈ যাওক। আগফাললৈ গৈ কথা ক'ব।
উম। তুমি হেৰিকি কৰি আছা এতিয়া? হেল্ল'
অ' মই কাপোৰ জাপিছো। আপুনি আগফাললৈ গ'লনে? হেল্ল' শুনিছে?
আহিলো অ' দেই। আহিলো।
হেল্ল' শুনিছানে
অ শুনিছো শুনিছো
হা
অ শুনিছো
অ অ মই এতিয়া কাপোৰ জাপি আছো বোলো
অ অ কাপোৰ চাপোৰ জপাটো এটা ডাঙৰ কাম আকৌ কাম সেইটো নকৰিলেও নহয় উম মায়ে চাগে তুমি অকণ কাম কৰিলে সকাহ পায় আৰু
অঅঅ এই ভাটিবেলা মানে কাপোৰ কেইটা জাপো আউ। সামৰি কৰি আনি বেলাই- তোমাৰ আকৌ দোকান এখ- যে-
অ অঅ।
তাতে মানে যাব লাগা হয় আৰু মানুহ আহিলে। সেইকাৰণেএ মা মই কাপোৰখিনি সামৰি আনি পেলাই জাপিছোঁ আৰু এতিয়া।
অ অঅ।
আপুনি কল কৰা দেখিবলাই তাকে বোলো কলটো- থ-
উমম। হে বতৰৰ পাচলি খাব লাগে। যিকোনো পাচলিয়ে- এতিয়া উমম- এ যি, যি ওলাই এইটো বতৰত যিটো ওলাইছে। আজিকালি ল'ৰা ছোৱালীয়ে নাখায়, খাবই নিবিচাৰে। পাচলি বিলাক খালেহেএ- আৰু যিবিলাক বস্তু- পাব লাগে, সেইবিলাক পায়। এতিয়া ল'ৰা-ছোৱালী বিলাক- মম নাপালেতো নায়ে, পালেও খাব নিবিচাৰে। যিখিনি বস্তু দেহত- লাগে সেইখিনি নাপায়েই। সেইকাৰণে ল'ৰা-ছোৱালী আজিকালি মূৰ ঘূৰোৱা- গাটো বেয়া লাগি থকা, এইবিলাক বেমাৰ বেছি মানে। ডাঙৰ মানুহখিনিতকেও ল'ৰা-ছোৱালী বেছি। এ নোখোৱা কাৰণেই হোৱা- মাছ মাংসতে যে চব পাই সেনেকুৱা নহ- নহয় এই পাচলি খিনিটো পায়। পাচলি খিনি- বা আ পম এই পটেছিয়াম, মেগনেছিয়াম এইবিলাক থাকা পাচলি খাব লাগে আইৰন, এতিয়া কলডিল আনি থৈছে আমাৰ কলডিল বনাব লাগিব চাগে আজি। কলডিলটো খা খোৱাটো
অ অ, কলডিলৰ- কলডিল খাওঁ আমি।
অ অ অ কলডিল খালেও বহুত আইৰণ পায়।
উম্। হেৰি কলৰ পিঠা বনাই পাইছেনে?
হা?
কলৰ পিঠা বনাই পাইছানে?
কলৰ পিঠা বনাই পা পাইছোঁ। কলৰ পিঠা সেয়া
মায়ে মাতিছে দিয়ক ৰাখোঁ নহলে।
অ, অ হ'ব দিয়া অ।
অ ৰাখিছোঁ। আপুনি কাটি দিয়কচোন মই মানে হেৰি যে আহ কাটিব পাৰা নাই। আপুনি কাটি দিয়কচোন।